হয়
অ' বা শুনিছা
অ শুনি আছো কোৱা
কি কৰি আছিলা
মই আগৰে পুৰণা ফটো চটো কিছুমান চাই আছিলো এ হেৰি দেলহিলে যোৱা আৰে তাজমহলত উঠা ফটোবিলাক চাই আছিলো তুমি
মই এনে আছিলো হেৰি অ কি বুলি কয় তাজমহল সেইটো চাই ভাল লাগে চাগে ন
অ', বহুত ধুয়ীয়া হৈ জাগাখিনি ভাল লাগে মই যে বহুত মই আহ সপ্তম শ্ৰেণী মানত পাওঁতে গৈছিলো। মানে আমাৰ বন্ধ আছিলে এই অ ঠাণ্ডা দিনৰ বন্ধ হৈছে গোটেই ডিচেম্বৰ মাহটো সেই তে এতিয়া নিউ ইয়েৰৰ সময়ত গৈছিলোঁ মানে আমি ডিচেম্বৰৰ একত্ৰিশ ত্ৰিশ মানত গৈছিলো মানে ট্ৰেইনত গৈছিলো তাত গৈ পাওতে এক তাৰিখ নে দুই তাৰিখ মানে গৈ পাইছিলো নেকি মই পাহৰিছো অলপমঠ মুঠতে অ', মানে নতুন বছৰটো হেৰিতে গৈছিলে আৰু ট্ৰেইনতে গৈছিলে মনত আছে আৰু তাৰপিছত তাত এসপ্তাহ মান আছিলো নেকি এসপ্তাহ মানত অ এসপ্তাহ মান থাক কি ফুৰিলো জেগা চেগা বিলাক তাৰ পিছত আকৌ আহি গলো আৰু সৰু আছিলো তেতিয়া তাকে বোলো পুৰণা স্মৃতি বিলাক এ মনত পেলাই পেলাই চাই আছিলো আৰু
মোৰো তালৈ এবাৰ যাব মন আছে মানে তাজমহলতটো ইমান অ', বিখ্যাত হয় ন ত'মোৰ এবাৰ মানে যাব মোৰ আছি লে কিন্তু আজিলেকে মানে সেনেকে সুবিধা হোৱাই নাই সেইফাললৈ যাবলে
অ'মোৰ যে মই সৰুতেই যোৱা ন মোৰ মা কৌ যাবলে মন আছে মানে উম তেতিয়া বহুত খিনি জেগা চাইছিলো দেই মানে ব বহুত খিনি এ যে জেগা ফুৰিছিলোঁ তাত সৰু আছিলোঁ কাৰণে পাহৰিলোঁ মানে এতিয়া অলপ চলপ মনত আছে ভাল লাগিছিলে খালি কিবা এটা ভাল লাগিছিলে দেধি গৈ পেলাই যদিও মানে অকমান পলিউ পলিউচন বেছি তাত শুনামতে আৰু এনে গৈ পাওঁতে সেইবিলাক অনুভৱ হোৱা নাছিলে আমি গৈ পাওঁতে বহুত ঠাণ্ডা আছিলে বহুত বেছি ঠাণ্ডা আছিলে তাত তথাপিও ভাল লাগিছিলে ঘূৰি ফুৰি আছিলোঁ যে ইমান অনুভৱ হোৱা নাছিলে আৰু বহুত খোজ কাঢ়াও হৈছিলে এইবিলাক যেতিয়া মানে তাজমহললৈ যেতিয়া যোৱা যায় তেতিয়া কিবা এনেকুৱা এ হেৰিত এ মানে এই তুমটুম বিলাক থাকে যে সেই এলেক ট্ৰিক‌ ৰিক্সাত মানে লৈ যায় হা মানে সেই সোমাইখিনি অ মানে গাড়ীখন পাৰ্ক কৰি পেলাই সেইখিনিৰ পৰা মানে তাজমহলৰ এ যিটো মানে গেট টো মানে মেইন গেটলৈকে লৈ যায়, তাৰ পিছত সেই মেইন গেটৰ পৰা খোজ কঢ়ি যাব লাগে কিন্তু খোজ বহুত কাঢ়িবলগীয়া হৈছিলে বাৰু দেই। মানে বেছি বয়সস্থ মানুহ হ'লে কষ্ট হ'ব আৰু খোজ কহাঢ়ো লৈ পেলাই।
অ অ তাজমহলকতো প্ৰেমৰ প্ৰতীক বুলিওতো কোৱা হয়।
উম হয় হয় সেইটোৱে মানে আৰু মানে বিশেষ কৰি তুলিছে।
অ অ এনে হেৰি কি বুলি কয় ইয়াক মানে নিৰ্মাণটো মোগল সকলে কৰিছিল হপলা মোগলৰ সম্ৰাটে
অহ শাহজাহানে কৰিছিলে নিৰ্মাণ।
অ সম্ৰাটজন চাহজাহান আছিলে হয় হয়
অ পত্নী মমতাজ মেহেলৰ কাৰণে স্মৃতিত
অ' অ'
সেইকাৰণে মানে ইয়াক প্ৰে প্ৰেমৰ প্ৰতীক বুলি কোৱা হয়।
ইয়াৰ হেৰি নিৰ্মাণটো মানে ষোল্লশ কিমান চনতে আৰম্ভ হৈছিল হবলা
অঁ থাৰ্টি টু আছিলে।
অ ষোল্লশ বত্ৰিশ চন হয় হয় হয়
উম হয় সম্পূৰ্ণ হবলৈও বহুত বছৰ লাগিছিলে।
অ বহুত বছৰ লাগিছিল। কিমান মান বছৰ লাগিছিলে নে জানানে?
প্ৰায় বিশ বছৰৰ ওচৰা ওচৰি সময় লাগিছিল বুলি শুনিছিলোঁ
অ অ আৰু ইয়াতো মানে গোটেই তাজমহলটো হয়তো মাৰ্বলৰ আছিল হ'বলা মানে হয় আৰু
উম উম বগা মাৰ্বলৰ অহ বগা মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছে। কিন্তু এতিয়া শুনিছো মানে তাত আ অকমান এ কলা কলা এনেকে দাগো পৰিছে বুলি মানে বহুত বছৰ হ'ল যে।
অ', অ', আৰু মই শুনিছো হা মানে মইতো গৈ পোৱা নাই কিন্তু সূৰ্য উদয় আৰু সূৰ্য অস্তৰ সময়ত ইয়াৰ মানে সমান অ' ৰংবোৰ সলনি হৈ যায় বোলে?
অ', মানে পুৱা আৰু দুপৰীয়া সন্ধিয়া মানে গো গোটেইকেইটা সময়ত অলপ বেলেগ বেলেগ দেখা যায়, ৰংটো কাৰণে হয় সূৰ্যৰ।
বুজিছো মানে বগা মাৰ্বল ন? অ', সেইটো কাৰণে হয়টো মানে ৰিফ্লেক্ট কৰে চাগে ৰঙটো ন!
অ', হয় হয় ৰাতিপুৱা সময়ত বহুত উজ্জ্বল লাগে।
উম, উম, মোৰ এবাৰ মানে তালৈ যাবলৈ খুব ইচ্ছা আছে মানে তাজমহলত যাম ফটো উঠিম। এনেকুৱা মানে মন এটা আছে। কিন্তু মানে কেতিয়া যাব পাওঁ কোনো আশা নাই মানে।
পাবা পাবা তুমি এতিয়াও সৰুৱে হৈ আছা আৰু বহুত বছৰ আছেই। নিজে মিলাব লাগিব আৰু যদি উম। তাকে পিছত ভাবিছো মই পইচা চইচা নিজে ঘটি পেলাই নিজে যোৱাকে মিলাব লাগিব। বেলেগক ওপৰতটো এইবিলাক ভৰষা কৰিব নোৱাৰি।
উম, আৰু তাতে মানে তাজমহলটোত অ' কিবা সৰু সৰু ন চাও আছে বোলে?
অ', আছে আছে ধুনীয়া লাগে নক্সাবোৰ।
মোৰ অ' মানে মইতো ফটোত দেখিছো আচলিকে দেখা পোৱা নাই মই অ' গমো পোৱা নাছি ছিলো বাৰু তুমি গৈছিলা বুলি। তুমি যোৱা বুলি কওঁতে মানে মোৰ ভাল লাগিছে আৰু মানে তাৰ বিষয়ে জানিব পাৰিছো এতিয়া।
অ', তুমিতো মোক সৰুকালত দেখা নাই ন তেনেকে ফটো চটোত? এ মোৰ এ তুমি চিনিয়ে নাপাবা চাগে মোক। সেইখিনি টাইমত মুখখন বেলেগ আছিলে যে, সেই ক্লাছ ছিক্স ছেভেন মানত।
হা হা।
তাকে দেখাম বাৰু এদিন।
এনে তোমাৰ আ আহ একদম বাচ্ছা কালৰ এখন ফটো পাইছিলো মই। ক'ৰবাত দেখিছো মোৰ তাত আ হয়তো আছে।
অ', এই মায়ে কোচত লৈ থকাখন ন?
নহয় নহয়, তুমি মোক দিছিলা এখন ফটো।
অ'।
কিন্তু মৰম লগাই আছিলা তেতিয়াও। এতিয়াও মৰম লগা তেতিয়াও মৰম লগা।
উম।
মই এ তাজ মহলৰ ফটো দেখাম ৰ'বা তোমাক তেতিয়া চিনি পাবা নে নোপোৱা চাগে, পাবা চাগে ইমানো সলনি হোৱা নাই মই। কোৱা কোৱা।
অ', দেখাবা দেখাবা অ' হেৰি কি বুলি কয় অ' তাজমহলৰ চাৰিওফালে মানে বাগিচাও আছে নেকি?
উম, আছে আছে। সেইবোৰে মানে ইয়াৰ সৌন্দৰ্যটো আৰু বঢ়াই দিয়ে। আৰু ই যমুনা নদীৰ খনো আছে মানে লগতে।
অ', অ' তাজমহলটো যমুনা নদীৰ কাষতে স্থাপিত।
উম হয় হয়।
উম হুম হুম।
ভাল লাগে তাত মই এতিয়া তোমাক কৈ থাকোতে মানে মোৰ নিজৰে স্মৃতি বিলাক- মনত সেই পৰি গৈছে আৰু, মোৰ আকৌ যাবলৈ মন গৈছে।
উম এবাৰ গ'লে মোকো লৈ যাবা।
অহ 'ঠিক আছে। তাকে সেই তেতিয়া- যাওঁতে অ' আমি আৰু অ' বেলেগ বেলেগ জেগাও গৈছিলো হা। চাৰধাম, মন্দিৰ তাৰপিছত ল'টাছ মন্দিৰ। সেইবিলাকতো ভাল লাগিছিলে, মানে জেগা খিনি কিবা এটা নাজানো কিবা- এটা ভাল লাগিছিলে মুঠতে, মানে মই, কোৱা?
সেইকিতা মন্দিৰ কিহৰ কাৰণে বিখ্যাত জানা নেকি?
মই ইমান ভালকে নাজানো মানে এনেই লোটাচ মন্দিৰটোৰ- আহ', কিবা এটা মানে আহ'- হেৰি, এ মানে কি বুলি কয়? ইয়াক, মই চাব লাগিব সেইটো মই অলপ পাহৰিছো।
অ' অ', একো নাই হৈ যায় তেতিয়াতো তুমি সৰু আছিলা।
উম মানে মই শব্দটো পাহৰিছো আচলতে। মানে মনত পৰা নাই এতিয়া, কিন্তু বহুত ধুনীয়া হয়, জেগাটো।
মই সেইটো বিষয়ে শুনা নাই দেই, মানে সেই মন্দিৰটোৰ বিষয়ে তুমি যেতিয়া কৈছা মই আজি - এইটো চাম বাৰু অনলাইন।
উম'।
কেতিয়াবা মানে যদি সেইফাললৈ যোৱা হয় নিশ্চয় এবাৰ মানে যাই আহিব মন আছে।
অ, মোৰ যে এনেকে কোনোবা জেগাত ফুৰিব গলে। মানে মোৰ আকৌ দুবাৰ যোৱাকে মোৰ ইমানতে ইচ্ছা নাথাকে হা। মানে দুবাৰ যোৱাকে নাথাকে কাৰণ মানে এ এবাৰ- গৈ চাই আহিলোৱে আকৌনো কিমান যাম এনেকুৱা নিচিনা হয়, কিন্তু কিছুমান- এনেকুৱা থাকে মানে গ'লে আকৌ যাবলৈ মন যায়।
আকৌ যাব মন যায় অ বুজি পাইছো।
দিল্লী জেগাতো এনেকুৱা হয় মই তেতিয়া গৈছিলো ন এনেকুৱা নহয় যে মই সৰুতে যোৱাৰ কাৰণে- আকৌ মন গৈছে ডাঙৰতে যোৱা নাই কাৰণে কিন্তু মানে তেতিয়াও মোৰ ক'ত ক'ত গৈছিলো মনত আছে জেগা- খিনি, কিন্তু আকৌ যাবলৈ মন আছে, নাজানো কিয়।
জেগাবোৰ মানে তাতে ধৰা তাজমহল হওক বা তুমি যিকেইটা মন্দিৰ ক'লা- সেইবোৰতো তাতে বহুত পৰ্যটকো থাকে কাৰণ জেগাবোৰ ধুনীয়া হয় মানুহে- চাব আহে বহুত দূৰৰ দূৰৰ পৰা।
উম হয়, আৰু তাজমহলটোত - ত' ইউনেস্ক' ৱৰ্ল্ড হেৰিটেজ চাইটো হয়।
অ ন।
উম।
উম সেইটোতো এটা গৌৰৱৰ কথা দিয়াচোন।
উম হয় হয়, সেই কাৰণে আৰু।
উম।
মোৰ মানে আকৌ যদি যোৱা হয় তেতিয়া মানে আহ এশ মানে দহ দিন মান এসপ্তাহ বা দহ দিনমান সময় লৈ পেলাই যাবলৈ মন মানে অলপ লাহে ধীৰে ফুৰাকে এনেকুৱা নহয় যে জল্দি জল্দি উৎপাতকে ফুৰিলো তেনেকে ভাল নালাগে কিবা উৎপাতকে ফুৰি।
অঁ ভালকে এটা জেগা মানে গ'লে সেই জেগাটো ভালকে ক'ত কি আছে কিয় আছে সেই বস্তুবোৰ জানি আহি বেছি ভাল লাগে। আৰু তুমি যিমানে ফোনত নো চোৱা বা অনলাইন নোচোৱা, কিন্তু মানে সেই জাগাটোত গৈ পেলাই তুমি তাৰ বিক্ষয়ে জানি অহাটো বেছি মানে ভাল লাগে।
উম সেইটো হয়।
কাৰণ তুমি তাৰ সৌন্দৰ্যটো অনুভৱ কৰিব পৰা জাগাটোত গ'লে। কিন্তু তুমি ফোনত চাই বা আঁহ মানে তেনেকে সেই জেগাটোৰ কথা পঢ়ি পেলাই সেইটো বস্তু কেতিয়াও অনুভৱ লব নোৱাৰা ন।
উম নোৱাৰি নোৱাৰি গলেহে অনুভৱটো হয়।
উম সেইটো কাৰণে মোৰ এবাৰ যাব মন আছে, এতিয়া কেতিয়া যোৱা হয় আৰু।
দিয়া একেলগে যাম এইবাৰ গলে।
উম বাৰু।
বাকী ভাত খালা?
নাই নাই খামহে, বনাই আছে মায়ে।
অ মই আকৌ বনাব লাগিব। দিয়া নহলে ঠিক আছে।
অ অ ঠিক আছে হ'ব দিয়া, তুমি বনোৱাগে।
অ দিয়া।
লগ পাম।
অঁ নিশ্চয়।